হেল্ল' অ এয়া শুই আছো।
অ ভাত পানী
ভাত পানী খোৱা নাই খাম হে,
অ অ
এইটো মানে মাছৰুম মাছৰুম যে
অঁ
মাছৰুম কাটি আছিলো মানে।
অঁ কেনেকে বনায় অ এইবোৰ
তই কি আজিলেকে দেখাই নাই নি?
কেনেকে বনাই নাই দেখা, এনে খাই পাইছো বাৰু।
অ এইটোতো মানে ধানৰ নিচিনা।
অ
প্ৰথমতে তোৰ বিচ বিচ মানে চিনি পাৱ নাই?
উহো
গুটি গুটি
অ
এতিয়াতো ম মানে মাছৰুমৰ গুটিটো তই কিনি আনিব লাগিব।
অ
প্ৰথম তাৰবাদে এইটো যে এই আমাৰ যে খেৰটো যে খেৰটো যে
অ
তোৰ খেৰটো মানে তোৰ পূৰা মানে এ পুৰা গোল গোলকে পুৰা মানে টুকা টুকে খেৰটো পুৰা কাটিব লাগিব।
উম।
কাটি পেলাই টোৰ মানে পলিথিনত মানে এটা টোপোলা বনাব লাগিব ডাঙৰ কে সেই খেৰখিনি কাটি কাটি ভৰাই।
অ,
গম পাইছনে নাই?
অঁ।
তাৰপাতো সেই মানে সেই পলথিনটোত ভৰা সেই খেৰখিনি বইল কৰিব লাগিব।
অঁ।
বইল কৰ পিছত তোৰ মানে খেৰখিনি আকৌ ৰ'দত ত শুকুৱাব লাগিব।
অঁ,
শুকুৱাই মেলি তোৰ মানে তোৰ খেৰটোৰ মানে তিনি বা পাঁচ ইঞ্চি মানে দৈৰ্ঘ্যৰ ভিতৰত মানে তোৰ পোৰা কাটিব লাগিব।
উম।
কাটি একদম তাৰপিছত পূৰা গৰম পানীত কমচে কম উম, দুঘন্টা মান মানে জুবিয়াই থব লাগিব মানে হে আৰু ক্ষত যে এইবোৰ এইবোৰ বীজাণু বীজাণু যে থাকে যে
উম, উম।
বীজাণুবোৰ যাবৰ কাৰণে কৰে সেইটো
অঁ,
তাৰ পৰা আকৌ পানীৰ পৰা উলিয়াই সেই খিনি ঠাণ্ডা কৰি
উম।
তাৰপা আকৌ অলপ মানে ৰ'দত শুকুৱাই মেলি
অঁ।
তাৰপা তোৰ মানে পলিথিন বেগ তটো মানে প্ৰথমে তোৰ খেৰ এটা ষ্টৰ দিয়ক মানে স্তৰ দিব লাগিব মানে গম পালি নাই মানে ধৰি লোৱা তই পলিথিংটো মানে এনেই গোটাকৈ বনাব লাগিব তোৰ দামৰ নিচিনাকে।
অঁ।
তাৰ পৰাৰা খেৰ ভৰাই, ভৰাই, ভৰাই, ভৰাই তাৰ পৰা খেৰ ভৰালিত তটো ধৰি লোৱা তিনি বেগেট।
উম।
তাৰ পৰা মাথৰুমৰ বীজ, বীজটো ভৰালি গুটি ভৰালি তোৰ পাঁচটামান দিলি।
অঁ।
তাৰপৰা তাৰপৰা আকৌ খেৰ দিলি দু পেকেট। আকৌ তাত মাছৰুমৰ গুটি দিলি।
উম।
তাৰপৰা আকৌ তেনেকে খেৰ দিলি দুপেকেট আকৌ তাৰ ওপৰত অ, মাছৰুমৰ গুটি দিলি তেনেকে মানে তো পাচ পাঁচটা ষ্টৰ বনাব লাগিব মানে। পাঁচটা ষ্টেপ মানে গম পালি।
উম, উম।
তাৰপৰা একেবাৰে লাষ্টত তোৰ সেই পলথিন টো যে, খেৰ যে ভৰাইছিলি গুটি যেই দি দিছিলি সেই পলিথিনটো
উম, উম।
সেই পৰা মুখখন ভালদৰে মানে তোৰ পৰা বান্ধি তাইট কে বান্ধি দিব লাগিব। বান্ধ, বান্ধি দিয়াৰ পিছত পুৰা টাইটকে একদম আৰু যিমান জোৰ আছে।
উম।
তাৰপৰা সেই মাছৰুমটো এ যে বাহিৰলৈ ওলাবলৈ সৰু সৰুকে ফুটা কৰি দিব লাগিব মানে পাঁচটা মান ফুটা কৰি দিলেই হ'ল।
অঁ।
তেতিয়া সেই মাছৰুমটো ওলাই আহিব তাৰপৰা গম পালি নাই?
অঁ, আজিহে গম পাইছো মই নাজানো
তাৰপৰা সেইটো সেইটোতো সেইটোৱে সেইটো কৰিলি নহয়। সেইটো কৰি পেলাই তই পুৰা একদম এটা ঘৰ একদম পূৰা তাত যাতে ৰ'দ চ'দ নপৰে আৰু পুৰা আন্ধাৰ জেগা এটা। ৰুম এটাৰ ভিতৰত মানে তোৰ বিশৰ পৰা পঁচিশ দিনৰ মান পঁচিছ দিনমান থ'ব লাগিব।
অঁহ।
তাত মানে কোনো মানে পোহৰ চোহৰ পৰিব নহ'ব আৰু।
অ
আৰু তোৰ মানে তোৰ সেইটো সেইটো মানে তোৰ গৰম হ'ব লাগিব মানে কমচেকম তোৰ গৰম তোৰ হ'ব লাগিব মানে বিশৰ পৰা ত্ৰিশ চেলচিয়ছ মান হ'ব লাগিব মানে অকণমান গৰম পাব লাগিব মানে ভাপ অহ সেইটো দিয়াৰ পিছত আৰু বেগত তাৰপৰা যেতিয়া মানে তোৰ বেগৰ ভিতৰত মানে বগা বগাটোৰ নিচিনা কিবা জালৰ দৰে মানে দেখিবি ন
উম
তেতিয়া সেই মানে বেগটো অলপ মানে কাটি পেলাই তললৈ লৈ আহিলেই হ'ল।
অঁহ
হলেই মানে তোৰ ধৰি ল, হা?
ভালেই বোলো বিজনেচটো।
কষ্ট আছে ত মানে পাঁচ সাত দিনৰ ভিতৰত তোৰ মানে মাছটো ওলাই যাব মানে তোৰ হেৰি সেইখিনি কৰা পিছত
অ অ। তোৰ কিমান যায় বিক্ৰী?
যায় আমাৰতো এনেকে টুকুৰা টুকুৰিকে ইমান নিদিওৱে এনে গাঁৱতহে যায় এনেই ধৰি ল গাড়ীত গাড়ীত পঠাই দিওঁ অৰুণাচলত
অ। বহুত মানুহেই খায় আজিকালি।
খাই বস্তুটো ভাল বস্তু নহ বেয়া বস্তু নহয়টো।
উম
এইটো বস্তুটো এইটো বহুত ভিটামিন বস্তু না।
অঁহ এনেই এনেই কেজি ছিষ্টেম কে বে
চ নে? বেচো কেজি মানে ঘ
অ', অ', অ'। আমাৰ মানে এই হক, আ, মোৰ ঠিকে আছে বাৰু বৰ্তমান।
উম। তই নিজেহে বনাও।
নিজে বনাওঁ অ'।
উম, সেইটো কেনেকে বনা ক আকৌ মোক, সেইটো মই সেইটো খুলিম বুলি ভাবি আছোঁ।
অ' সেইটোতো আৰু ইজি, এইটো অকল গাখীৰ লাগিব তোক যেনিবা, বহুত গাখীৰ লাগিব।
অ'।
গাখীৰটো হ'লেই হৈ গ'ল আৰু, তাৰপা বাকী ভিনেগাৰ টেমা তেনেকে কিনিব লাগিব অলপ।
উম।
নে গাখীৰটোতো গৰম পানীত উতলাই উতলাই যেতিয়া ফেন উঠি আহিব তেতিয়া তাত ভিনেগাৰখিনি দি দিব লাগে, তাৰপা ভাত টি যাব নহয়। সেই ফাটি যোৱাখিনি কাঁহী থৈ দিব লাগে, তেনেকে হৈয়ে যায়। বিছ মিনিটমান ৰাখিলে।
অ' মানে সেই গোটা গোটাটোৱে পনীৰ বনে আৰু।
উম, উম।
অকল মানে ভিনেগাৰ, গাখীৰটো মিলিয়ে মানে এইটো পনীৰ হৈ যায়?
অ'।
হয় নাই?
সেইটোৱেই।
তাক কিবা চৌৰাখাটৰ চৌৰাখাৰ দিয়ে নেকি?
সেই নাই নাই, গাখীৰতহে।
অ' বস্তুটোতোতো এইটো মানে এবাৰ গাখীৰৰেই হ'ল ন' বস্তুতটো, গাখীৰটো ভিটামিনে।
উম। সদায় সদায় কেঁচাকে খাই দেখোন মানুহে, দেখা নাই খোৱা?
ঠিক, মই খায়ে বেয়া পাওঁ।
উম, গাখীৰ পৰা বনোৱা চবে ভাল পায়।
বস্তুটো পুৰা পেৰাৰ নিচিনাকে বনালে।
উম। খাব লাগে।
উম।
মানে তাত ধৰ কোনো কেমিকেল নাই ন' ঘৰত বনোৱা বস্তু।
উম। ত' এনে সেইটোত টোটেল খৰচ কিমান যায়?
মোৰ বেছি নাযায়, টেমাই চেমাহ সৈতে মোৰ তোমাৰ ধৰা যদি দছটা টেমা আনিবলৈ হয় এহেজাৰ টকা লয়।
হয় হয়।
এনেকে ভিনেগাৰটোত এশ টকাকে দিলি আনো।
উম, মোৰতো এইটো খৰচটো বেছি, পইচাও বেছি আছে, ওপৰৰ পৰা অলপ কষ্টও আছে।
অ' হয়।
এইটোত মানে তোৰ পইচা লাগিব, সাত হাজাৰ মান তেতিয়াহে হ'ব।
উম।
মাচৰুমৰ দাম আছেতো, কেজি চাৰিশ টকা।
উম, বহুত দাম। আজিকালি সকামে, বিয়াই, সভাহে খুৱাই নহয় মাচৰুম।
মানে তোৰ ধৰি লোৱা তত তহঁতৰ যদি গাখীৰ যদি মানে এক লিটাৰ যদি তই, গাখীৰ বনাও।
হোৱাই নাই নেকি?
প্ৰায় প্ৰায়তো দুশ গ্ৰাম মান, পানীৰ চাগে ওলাব হয় নাই।
উম,
হয়।
মানে ঘৰত বনালে এটাই ভাল আৰু মানে বজাৰৰ পনিতকে তোৰ মানে, এই ঘৰতো মানে খৰচ টো, কম হয় আৰু তোৰ খাবলৈও ভাল হয় প্ৰব্লেমো নাই।
অ, বুজা নাই?
তই ভিনেগাৰটো তইচোন নিকিনিলেও হয়।
কেলে?
নেমু ৰসচোন দিলেই হৈ যায়।
এ, নাই সেইটো মানে ইমান নাপায় যে।
মানে তো, ধৰি ল, নেমুৰ ৰসতো দুই, তিনি, চামুচ দি দিলে হৈ যায়, তেতিয়া ভিনেগাৰ এটা নিদিলেও হয়।
উম, মানে বেছি ফুলে তেতিয়া।
অ, মানে ভিনেগাৰ দিলে মানে বেছি ফুলে।
উম, ফাটি যায় মানে।
বাদ দে নেমু দিলে, হেই নহয় নে নেকি?
ইমান, নহয়।
উম, সেইটোৱেই কথা।
উম,